কি কৰিছা তুমি
মই আছো এনে তুমি
এই আছো ৰবা ঘৰতে আছা
অ ঘৰতে আছো
অ। তাকে ভাবিছিলো ৰবা যোৱাকালি আমাৰ কলেজত এটা সাংস্কৃতিক অনুষ্ঠান হৈ গৈছিল তুমি গৈছিলা নে নাইবা। অ তোমাৰ অসুবিধা হৈ আছিল চাগে কিবা
অ হয়
অ এনে অসমৰ উৎসৱবোোৰৰে বৈচিত্ৰয় অসমৰ সংস্কৃতি আৰু অধিক সমৃদ্ধ কৰি তুলিছে ন
হয় ঠিক কথা মই ভাবিছিলো অসমত কেৱল বিহুৱে ডাঙৰ উৎসৱ কিন্তু কালিৰ অনুষ্ঠানত দেখিলো বহু জনগোষ্ঠীৰ নিজা নিজা উৎসৱ থাকে
একেবাৰে দেই আহ বিহু অসমৰ প্ৰধান উৎসৱ যদিও বড়োসকলৰো জানাই আৰু বাথ পূজা মিচিংসকলৰ আলি আই লৃগাং এই আদি বহু উৎসৱ আছে।
হয় হয় বিহুৰ কথাই কওঁ
কৈছে
অ ঠিক আছে হব।
বিহুতো জানাই আৰু আমাৰ অসমীয়াৰ প্ৰাণৰো প্ৰাণ অসমীয়াৰ জীৱন আৰু এই সংস্কৃতিৰ ওপৰতে ওতঃপ্ৰোতভাৱে জৰীত হৈ আছো
হয় জানো।
আৰু কৃষিভিত্তিক সমাজৰ লগত ইয়াৰ গভীৰ সম্পৰ্ক আছে কিন্তু দেই। আৰু জানাইতো বিহু কেইটা।
জানো জানো বহাগ বিহু। বা ৰঙালী উ ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু মাঘ বিহু বা ভোগালী বিহু। মোৰ আটাই তাকেতো। মোৰ আটাইতকে ভাল লাগে বহাগ বিহু, চাৰিওফালে নাচ। গান ঢ়োল পেপাৰ মাত আৰু উৎসৱৰ আনন্দ ডেকা গাভৰুসকল হুঁচৰি দি ফুৰে ঘৰে ঘৰে।
মোৰো এই বিহুটোৱে আহ মানুহ আগতকৈ ওলহ মালহেৰে পালন কৰে। বছৰ আৰম্ভণিৰ বহাগ বিহুৰে হয়। দে আৰু এই বিহুতোত মানুহে নতুন কাপোৰ পিন্ধে। সৰুৱে ডাঙৰক সেৱা কৰে ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। বিহুৱান দিয়ে। এইবিলাকেই এটা।
হয়। কাতি বিহু অলপ শান্ত ধৰণৰ নহয় নেকি?
হয় কাতি বিহুত বেছি আলহ উল্ল নাথাকে। হয় ধ্মিক যায়গা নছিলিমাৰ বুলি কোৱা হয়।
কি কৈছা? হয়। অ শুনিছো শুনিছো। মাঘ বিহুৰ মেজি জ্বলোৱা আৰু ভেলাঘৰ বনোৱা! কোৱা?
কোৱা?
মাঘ বিহুৰ মেজি জ্বলোৱা আৰু ভেলা ঘৰ বনোৱা পৰম্প পৰাতো মোৰ বহুত ভাল লাগে।
অ।
তোমাৰ?
সেইটো মোৰো ভাল লাগে আজিকালি আৰু চহৰত এইবিলাক দেখিব পোৱা বন্ধইে হৈ গৈছে কাৰণ আহ এইবিলাকৰ প্ৰচলন নোহোৱাই হৈছে কাৰণ চহৰৰ মানুহৰ বহুত ব্যস্ততা কামৰ মাজত। যে এইবিলাক, এইবিলাকৰ কাৰণে মানুহৰ টাইমে নোহোৱা হৈ গৈ। আচলতে বিহু বোলা বস্তুটো গাঁত চাব বৰ্ণেহে ভাল কাৰণ গাঁৱৰ মানুহৰ হাতত সময়ো আছে। গাঁৱৰ মানুহ বিলাকৰ হাতত সময়ো আছে আৰু ধৰা কাতি বিহুত আৰু কাতি বিহুত আকাশ বন্তি জ্বলাই আহ খে খেতিপথাৰ আকাশ বন্তি জ্বলাই, তুলসীৰ তলত চাকি জ্বলাই জ্বলাই মানুহে আৰু এটাটো নিশ্চয় প্ৰাৰ্থনা গান আছে শুনি চাই চাগে তুলসীৰ তলে তলে মৃগপহু চৰে। সেইবিলাক আৰু আজিকালি চহৰত দেখিবই পোৱা নাযায়। আৰু আকাশ বন্তি জ্বলাব লৈকো চহৰৰ মানুহৰ জেগাও নাই বা চাৰিও ফালে অট্টালিকা মহাবিদ্যালয়বিলাকে ঘেৰি হে ধৰিছে।
খেতি পথাৰ নাই বুলিবই পাৰি গাঁৱৰ সেইবিলাক দেখা পোৱা যায়।
হয় ঠিক কৈছা দেই সামাজিক মাধ্যমৰ যোগেদি যদিও আমাৰ অসমৰ উৎসৱ বি বিশ্বৰ আগত ডাঙৰ হৈ ধৰিছে তুলি ধৰিছে একদম
হয় আন জনগোষ্ঠীৰ উৎসৱবোৰৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি?
অ আন জনগোষ্ঠীৰ উৎসৱসমূহ এইটো মিচিং সকলৰ ধৰা আলি আই লৃগাং, বড়ো সকলৰ ব আহ বৈছাগু বসন্ত ঋতুত পালন কৰা হয়। আৰু সিহঁতৰ সেইবিলাকো নাচ আমাৰ নিচিনা নাচ গান আৰু আনন্দৰ মাজেৰে নদীৰলৈকে নতুন বছৰ আৰম্ভণি কৰে। আৰু আলি আই লিগাং কৃষি কাৰ্য হোৱাৰ লগতও জড়িত দিয়াচোন তেওঁলোকেও নাচ গান কৰে পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰে আৰু একেলগে আনন্দ কৰে
হয়
আমাৰ ৰঙালী বিহুত যেনেকৈ গৰু বিহুৰ দিনা গৰুক গা ধুওৱা হয় আজি কালি চহৰত নাইদিয়া। এই পুখুৰী, গাঁৱত বুলিয়ে ক'ব লাগিব এতিয়া পুখুৰীত নদীত গৰু গা ধোৱা হয়। আহ হাল মাহ হালধিৰে গা ধুৱাই, লাও খুৱাই, বেঙেনা খুৱাই সেইবিলাক এটা আনন্দ এটা এটা আনন্দৰ মানে উৎসৱ আৰু
হয় বুজিছো তুমি ঠিকেই কৈছা
কাৰ্বি সকলো নিজা উৎসৱ আছে গম পোৱা নে?
অ নিশ্চয় লংকেৰ উৎসৱত তেওঁলোকে সমাজৰ মংগল আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁলোকৰো আমাৰ দৰে পৰম্পৰাগত উ উৎসৱ আছে।
হয় ঠিক কৈছা দেই। আৰু অসমৰ প্ৰায় সকলো খৱতে নাচ গানৰ বিশেষ ভূমিকা আছে
ঠিকে কৈছা উৎসৱ মানে আনন্দ মিৰন আৰু সংস্কৃতিৰ প্ৰকাশ উৎসৱ মানে নাচ গান উৎসৱৰ সময়ত মানুহৰ মাজত সমপ্ৰীতি বাঢ়িলে নহয়নে
ধনী দুখীয়া ডাঙৰ সৰু একেলগে মিলি উৎসৱ পালন কৰে। কোনো কোনো মানুহ সৰু ডাঙৰ নহয় এইখিনি সময়ত সকলোৱে মিলি আনন্দ তথাপি আনন্দ উ উাই দিয়ে বিহু টো পালন কৰি লৈ যায় উৎসৱ পৰ্ব বিলাক ধুনীয়াকে চলাই লৈ যায়
উম বুজিছো
বিহুৰ সময়ত আকৌ গাঁৱৰ পৰিৱেশতো একেবাৰেই বেলেগ হৈ যায় কিন্তু
হৈ উঠে সকলোৱে হাঁহি আনন্দৰে সম সময় কটায় এইটো এটা বৰ সুক্ষময় সময় আনন্দৰ সময়
আমাৰ উৎসৱৰ লগত অসমীয়া খাদ্যৰো গভীৰ সম্পৰ্ক আছে
নিশ্চয় পিঠা লাৰু দৈ চিৰা তিল গুুৰ আদি খাদ্য বিহুৰ অন্যতম আকৰ্ষণ তই বাৰু কি খাই হ'ল পোৱাক বিহুৰ
পিঠা লাাৰুে ভাল পাও দিয়াচোন আজিকালি চহৰত আৰু কতন এইবিলাক দেখিব পাবা গাঁৱতহে আমাৰ আইতা বিলাকে ধুনীয়াকে এইবিলাক বনাইছিলে
উম তেওঁলোকৰ হাতৰ সোৱাদটো বেলেগ আছিল
উ আজিকালি চহৰৰ মানুহে এইবিলাক বনাব সময়ে নাই। চবে বেছিকে হয় ব্যস্ত ব্যস্ত জীৱন কটাই কাৰণে কিনাটোৱে বেছিকে মানুহে আহে
আমাৰ ঘৰত বিহুৰ আগদিনাই আই আৰু আইতাই পিঠা বনাোৱা আৰম্ভ কৰে
অহ সেই আইতা বিলাকৰ এটা নতুন নতুন উৎসাহ উৎসাহ থাকে ন
হয়
আগৰ মানুহ বিলাকৰ এইয়ে বিশেষত্ব।
তাকেতো আজিকালি নায়েই সেইবোৰ
বৰ্তমানৰ যুৱ প্ৰজন্মই এই পৰম্পৰাবোৰ কিন্তু আগবঢ়াই নিব পৰা নাই
নিশ্চয় পাৰিব যদি আমি সিহঁতক সৰুৰে পৰা নিজৰ সংস্কৃতিৰ লগত পৰিচয় কৰাই দিও সিহঁতক বুজাই দিও যে এইবোৰ আমাৰ ঐতিহ্য পৰম্পৰা আমি আগুৱাই নিব লাগে এইবোৰ
সামাজিক মাধ্যমৰ যোগেদিও বহুতে অসমৰ উৎসৱ বিহু বিশ্বৰ আগতো তুলি ধৰিছে জানায়ে কিন্তু ভৱিষ্যত প্ৰজন্মই পিছলৈকে এই ভৱিষ্যত প্ৰজন্মৰ পিছলৈকে এই সংস্কৃতিটো চলাই নিয়ে পৰম্পৰাটো চলাই নিয়ে এনে দিয়া সিহঁতৰ ওপৰত নিৰ্ভৰ কৰে আমিতো যিমানখিনি পাৰো সিহঁতক এই সুকীয়া অনুষ্ঠানটোৰ বিষয়ে য়ে আঙুলিয়াই দিম
হয়
উৎসৱৰ সময়ত বহু পৰ্য্য। টোকো অসমলৈ আহে।
অ ঠিকেই কৈছা ইয়াৰ ফলত অসমৰ পৰ্যটন আৰু অৰ্থনীতি দুয়টাই লাভাম্বিত হয়। মই ভাবো উৎসৱে মানুহৰ মনত দূৰত্ব কমায়।
একেবাৰে ঠিক কৈছা দেই।
ক্ষেত্ৰত।
আজিকালি কিছুমান মানুহ অধিক জীৱনত ব্যস্ত হৈ পৰম্পৰাগত উৎসৱত কম অংশ লয়।
আমি নিজৰ সংস্কৃতি পাহৰিব নালাগে আধুনিকতাৰ লগে লগে পৰম্পৰাও জীয়াই ৰাখিব লাগে।
আৰু বিদ্যালয় আৰু মহাবিলক মহাবিদ্যালয় বিলাকত এনে উৎসৱ সম্পৰ্কীয় অনুষ্ঠ খন বেছি হলে তাত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব লাগে তেতিয়াহে তেওঁলোকৰ অভিজ্ঞতাও বাঢ়িব। বা সংস্কৃতিটোৰ বিষয়ে আৰু অধিক। সিহঁতে গম পাব।
হয় তেনে অনুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত সংস্কৃতিৰ প্ৰতি আগ্ৰহ বাঢ়ে। অসমৰ উৎসৱ সমূহে আমাৰ। ৰাজ্যখনক এক বিশেষ। পৰিচয় দিছে নহয় নে।
ঠিক কৈছা দেই বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন উৎসৱ মিলিয়েই অসমৰ সংস্কৃতিৰ ৰামধেনু সৃষ্টি কৰিছে।
তাকে তুমি ঠিকেই কৈছা।
অসমৰ উৎসৱসমূহৰ ভিতৰত বিহুৱেই আমাৰ প্ৰাণৰো পাণ অসমীয়া বিহুৱেই। চিনাকি।
তাকেই তোন ঠিকে কৈছা।
এই উৎসৱসমূহ যেতিয়ালৈকে চলি আছে। এতিয়ালৈকে আমাৰ অসমীয়াৰ চিন আছে তাৰ পিছত যদি উৎসৱসমূহ বা আহ নৱপ্ৰজন্মই এই পৰম্পৰাতটো চলাই নিব নাজানে তেনেহলে আমাৰ অসমীয়াৰ চিন চাবেই নাইকিয়া হৈ যাব সমাজত।
হয় আজিকালি বিহুৱে বিদেশ বিদেশতো স্থান লাভ কৰিছে আৰু আজিকালি বি বিদেশৰ লোকে এইবোৰ বহুত ভাল পায় আমাৰ বিহু সংস্কৃতি আমাৰ অসমীয়া সংস্কৃতিবোৰ।
উম এই সামাজিক মাধ্যমৰ যোগেদি আমাৰ বিহুতটো বহুত প্ৰচলিত হৈ পৰিছে।
নতুন নতুন প্ৰযুক্তিবিদ্যাৰ জৰিয়তে।
উম। বিহু আমাৰ বিহুৰ ক্ষেত্ৰত বহুত পৰ্যটকো আহে আমাৰ অসমলৈ। বিহুতটো উপভোগ। কৰি বা বিহু বহুত বহুত জনপ্ৰিয় হৈ পৰিছে বাহিৰৰ দেশত দেশ বিলাকত।
তাকেই তো।
অসমৰ উৎসসমূহে আমাৰ ৰাজ এক বিশেষ পৰিচয় দিছে।
তাকেইটো বিহু আমাৰ অসমৰ সংস্কৃতি নহলে অসমখন আধৰুৱা হৈ যায়।
উম। ঠিকেই কৈছা দেই।
পৰিচয়।
অসমৰ উৎসৱসমূহ আমাৰ গৌৰৱ আৰু আমাৰ পৰিচয়।
হয় এইবোৰে আমাৰ জাতীয় পৰিচয় আমাক গৌৰৱ অনুভৱ কৰে তাকেই উম।
এই প্ৰজন্মৰ এই এইবিলাকৰ মাজেতে নতুন প্ৰজন্মৰ মাজত সংস্কৃতিৰ প্ৰতি আগ আগ্ৰহ বাঢ়ি যাব
হয় নতুন যুৱ প্ৰজন্মইবোৰ আগবঢ়োৱাই নিবলৈ চেষ্টা চলাব লাগিব।
উম ঠিকেই কৈছা তুমি দেই
তাকেতো
আজিলৈ সামৰো
তাকে তো কথা পাতি ভাল লাগিল বিদাই